হেল্ল' অ এ আছো দিয়া এনেই কাম বন কৰি। অ 'আজৰি হয় বহিছোঁ আৰু ভাল ভাল তোমাৰ
অ আছো দিয়া ময়ো ভালে আছো, তাকে ভাল বুলি কলে কি আৰু মনটো কষ্ট কথা এটা শুনিলো বেয়াও লাগি আছে গম পাইছা এই আমাৰ ওচৰে মৰি। গাও তোমাৰ ইয়াৰ ছোৱালীজনী আজি তোমাৰ চৈধ্য পোন্ধৰ দিন মান হল জ্বৰ উঠি আছিলে ডেংগুে কামুৰিলে তোমাক। কালি ঢুকালে নহয় তাকে এইবোলেো মানুহ বেমাৰ বিলাক আকৌ আহিছে আৰু ন এতিয়া সেই বৰমাৰ লগত কথা পাতি আছিলো যে ঠিকেই নাই হয় আকৌ এতিয়া মানে বমাৰ লগত পাতি আছিলো তাকে মনটো বেয়া লাগি আছে
বহুত এইকেইটা দিন মানে তোমাৰ কি হয় বাৰিষা বৰষুণ অ বানপানী হব এইকেইটা দিনত মানে সাৱধান আৰু। আৰু তোমাৰ এতিয়া কি ভাইৰেল জ্বৰ আহিছে
অ ব ভ জ্বৰটো আহিছে তাৰমানে ঢালাই আহিছে। কোনোবা এটা হৈছে যাৰ ঘৰত অ যাৰ ঘৰত হৈছে যে তোমাক সেই ঘৰ মানে চবকে মানে জ্বৰ বগাইছে মানে। অহ সেইটোৱে। এতিয়া সেই ছোৱালীজনী মই তাকে কৈ আছে শুনি পেলায় বেয়াও লাগিছে ছোৱালীজনী সেয়া মানে অ মলত কাম কৰি আছিলে এজনীয়ে ছোৱালী আছিলে সেই
কাম কৰিলে বুলিয়ে মানে কামুৰিলে বুলিয়ে চোৱাচোন গোটেই এতিয়া ঘৰখন
তাকে
কি কৰিবা কেতিয়া কেনেকুৱা খবৰ উম আৰু তোমাৰ বেমাৰ আজাৰ মানে ধৰিবই নোৱাৰিবা কেতিয়া কি বেমাৰে দেখা দিব মানুহক
সেইটোৱে। এ ভাল ছোৱালী আছিলে তত মুহূৰ্ততে তোমাৰ
অ আমাৰো আমাৰো সেইদিনা বৰ্তা এজন তোমাৰ মানে কি একো একো তেনেকুৱা মানে তেওঁ নাছিলা সাধাৰণতে অলপ। প্ৰেচাৰতো মানুহৰ থাকেই দিয়াচোন প্ৰেচাৰ চুগাৰ অ তেনেকে তেওঁ মানে প্ৰেচাৰটো অলপ উঠি আছিলে। তাৰপিছত তেওঁ গৰু চৰাবলৈ গ'ল পথাৰলৈ তাৰপিছত তোমাৰ পথাৰত যোৱাৰ পিছত তাত তোমাৰ প্ৰেছাৰটো উঠিলে উঠাৰ পিছত ঘৰলে আহিলে অহাৰ পিছত তোমাৰ এনেকে হস্পিতেল নিছিলে নিয়াৰ পিছত সেই প্ৰেচাৰ ষ্টক হৈ পেলা মানে মানুহজন তৎক্ষণাত ঢুকাই
ঢুকালে নেকি আজিকালি যে তোমাক তাকে ৰাম মানে শুনিলেও কিবা আচৰিত হ'ব লগা বস্তু
আচৰিত এতিয়া মানুহজন চোৱাচোন গৰু চৰাই আছিলে গৰু ৰাখি আছিলে। ঘৰলৈ অহালে মানুহজন তেনেকে নায়েই এতিয়া। মানে আচৰিত কথা বেমাৰ আজাৰে মানে তোমাৰ গোটেই শৰীৰটো মানুহক ভিতৰি ভিতৰি শেষ কৰি পেলাইছে কিছুমান। ইমান বেমাৰে, তুমি গমেই নাপাবা কিন্তু এইবোৰ তোমাৰ কি জানা অ এইবোৰ বিশেষকে মানে আমাৰ খাদ্যবোৰৰ পৰা হৈছে আৰু।
সেইটো কোৱা হৈছে ন', আজিকালি তোমাৰ কি জানা অ'। এ হয় মানে অ' সেইটোৱে আৰু কি হৈছে তোমাৰ আজিকালি যে মানে ভা মানুহ বুলি নহয় সৰু ল'ৰা ছোৱালীও তোমাৰ তাৰ মানে ধেৰ ইমাৰে মানে দেখা দিয়া হৈছে ৰবা ন
তাকে তোমাৰ এ তুমি এতিয়া সেইদিনা আমি মানে মানে আমাৰ দেউতাকে দেখাবলৈ গলো হাৰ্টৰ অকনমান অসুবিধা এটা পাইছে তেওঁ উশাহ ৱাত সেই দেখাব যাওঁতে মানে তোমাৰ ইমান সৰু সৰু ল'ৰা -ছোৱালীৰ তোমাৰ এই ন নতুকে জন্ম হোৱা ল'ৰা ছোৱালীক তোমাৰ সেইবোৰ বেমাৰে দেখা দিছে ভাবাচোন। তেওঁ হাৰ্টৰ উম হাৰ্টৰ প্ৰব্লেম। সেইবোৰ মানে কি জানা খাদ্যবোৰৰ পৰাই হৈছে তোমাৰ চব যেতিয়া আমি এই সাৰুৱা সাৰুৱা খাদ্যবোৰ খাই থাকো দে তমাৰ চব শাক পাচলিৰ পৰা আদি কৰি চব বস্তু সাৰ দিয়া।
নাই সেইটোৱে সাৰ - খাৰ বস্তুবলাক খাই - খাই
অ' এইবোৰ চব তোমাৰ জৈৱিক সাৰটোতো নহয় হয়ে নহয় যোনটো জৈৱিক সাৰ সেইটোতো নহয় এইটো চব ৰাসায়নিক সাৰ। সেইবোৰৰ পৰা মানে তোমাৰ ভিতৰি ভিতৰি উম এই তোমাৰ হাৰ্টৰ প্ৰব্লেম হ'ব চুগাৰৰ হ'ব।
চুগাৰ তোমাৰ প্ৰেছাৰটো প্ৰব্লেম হোৱা হৈছে ন?
অ' আৰু চুগাৰটো হ'লে তোমাৰ ভি চুগাৰটো হ'লে তোমাৰ কি হয় ভিতৰি গোটেই শৰীৰৰ অংগবোৰ ভিতৰি ভিতৰি বেয়া হৈ যায়।
অ' ক'ত ধৰিব প
তাৰ পৰাতো উম নোৱাৰে নোৱাৰে অ' এটা কেতিয়াবা মানুহৰ এনেকুৱা দেখো চুগাৰ ইমানে বাহী গৈ পেলা তোমাৰ হেৰি এ চকুৰ চকুৰ মানে দেখা পোৱাতো অসুবিধা হৈ যায়।
অ, সেইটোৱে চকু - চকুত ধৰে তোমাৰ কট কিতন ধৰে ন? উম সেইটোৱে।
ভিতৰৰ যিবোৰ অংগ থাকে আমাৰ সেইবোৰ গোটেইবোৰ লাহে লাহে মানে কমজোৰ কৰি দিয়ে।
এ' ভিতৰতো মানে খাই - খাই দিয়ে। ন পাই ন সেই মিঠাটো মানে মি মিঠা সেইটোৱেই।
তুমি অ' থাইৰইড বেমাৰটোকে চোৱা সেই বেমাৰতো তুমাৰ কেনেকে কি বাঢ়ি কিকৈ গোটেই মানে শৰীৰটোত বিয়পি পৰে গমেই নাপাবা। কিন্তু তুমি বাহিৰত নেযায় অঁ। তুমি মানে বাহিৰৰ পৰা মানুহ-মানুহজনক ভালে দেখি থাকিবা কিন্তু ভিতৰে - ভিতৰে মানুহজন মানে মানে দুৰ্বল হৈ গৈ থাকে।
অ, তাকে কোনদিনাখন আকৌ মানে হস্পিতেলত ভৰ্তি হ'ব লগা হয় মানুহ গমেই পোৱা নাযায় আৰু যেতিয়া তাত গম পোৱা যায় যে অসুখ হৈছে সে পিছত তোমাৰ কেইদিনমান যোৱাৰ পিছত ঢুকাই এনেখোন মানুহ।
অ' অ' মানে গম পোৱালে তোমাৰ দেৰি হৈ যায়গে। ইমানে মানে মন মানে বেমাৰটো কি হয় মানে তোমাৰ মনে মনে হেৰি কৰে আক্ৰমণ কৰে ভিতৰি ভিতৰি এইবোৰ বেমাৰে উম নাপায় তোমাৰ বাহিৰ মানুহৰ বেমাৰটো সেইটোৱে বাহি মানে বাহিৰা হলে তোমাৰ একো অসুবিধা নাই।
নহয়-নহয় তাকেই মানে। বাহিৰতো দেখা পায় ন কি হৈ থাকে মানুহ বুজি পোৱা যায় শুকাইছে কিবা হৈছে। সেইটোৱে আৰু তোমাৰ গা ভিতৰতো হলে দেখা নাপায় যে।
নোপোৱা আৰু এনেকুৱা লাগিবই গাটো দুৰ্বল লাগি আছে বা গেছ উঠি আছে। সেই মানে মানুহৰ গেছ গেছ কৰে কৰে কিছুমান, উম। গেছ, গেছ, কৈ, কৈ তোমাৰ মানে বেলেগ বেমাৰ ওলাই যায়গে। গেছৰ পৰা অ', সকলো বেমাৰে।
সেইটোৱে, যেতিয়া তোমাৰ গেছটো গেছ বুলি কৈ টেবলেট খাই তেতিয়া তোমাৰ যিকোনো বেমাৰতো সোনকালে হেৰি হৈ যায়গে।
উম, নহয় মানে গেছ মানে কি সেইটো এটা বেমাৰৰ চাগে চিনো হ'ব। পাই কিন্তু আমি মানে গেছ বুলি ভাবি অ', আৰম্ভণি কিন্তু আমি এই তৎক্ষণাতে ভাবি লওঁ গেছ কিন্তু সেইটোতো গেছ নহয় বেলেগ বেলেগ এটাৰো হ'ব পাৰে। অ', এতিয়া আমি টেবলেট খাই পেলাই ভাল পোৱা যেন পাওঁ কিন্তু বেমাৰটোতো ভিতৰতে থাকে। খালি আমি ভি অ', থাকে আৰু। কিন্তু সেই আজিকালি মানে গেছ বুলি ভাবিলেও তুমি সোনকালে ডক্তৰৰ ওচৰত যাবই লাগে উম, ল'ব ল'ব লাগে, ল'ব লাগে আৰু তুমি এতিয়াৰ পাই মানে খাদ্যবোৰ মানে মুখ বাচি খাব লাগিব, যি তি খাব নোৱাৰিবা। এই পেকেটৰ বস্তু হওঁক বা চেনি হওঁক, ৰিফাইন হওঁক। ময়দা অ', ময়দা বস্তুবোৰ।
তাকে সেইবিলাক
ঘৰুৱা শাক-পাচলি, বহুত, বহুত, উম। ঘৰৰ খা াক পাচলি কেইটামান কৰিবা শাক অলপ এই বজাৰৰ পৰা আনি লাই গুটি পালেং এইবোৰ গুি মাটি আনি মাটি চহাই ঘৰতে পেলাই। তেনেকে ঘ মানে খোৱুৱাই ভাল তোমাৰ আৰু আগৰ নিচিনা মানুহে মানে এতিয়া সেই আগৰ মানে সাধাৰণ খাদ্যবোৰ খাব লাগিব আৰু। আমি যেনেকে এতিয়া যিটো উম নাছিলে। আৰু তেওঁলোকে নিজে কৰি নিজে খাইছিলে যে।
খাৰ চাৰবিলাক নাছিলে যে।
নাছিলে অ, এতিয়া তোমাৰ মানে নোহোৱাও হৈছে খেতি বাতিবোৰ। সাৰ নিদিলে গম পাইছা মানে খেতি বাতি হবলৈ এতিয়া বহুত সাৰ দি মানুহে মানে কি আৰু বিক্ৰী বিক্ৰী কৰিবলেও। হয়নে আৰু যেতিয়া কষ্ট- কষ্টতটো কৰে। উম আৰু কষ্ট কৰি পেলাই যেতিয়া খেতি খিনি নহব। অ সেইকাৰণে সাৰকে মাৰে আৰু হওক।
সেইটে মানুহৰ কিমান যে ক্ষতি হৈ আছে সেইটো অনুভৱ নকৰে ন।
নকৰে অ'।
নকৰে- নকৰে এ তাৰ ফালত মানুহ- মানুহ বিলাক হে - হেৰাব লগা হৈছে গৈ। আছোন।
অ খাওঁতেও মানে বহুত বাৰ ভাবিহে খাদ্য এটা খাব পাৰিবা তুমি। এতিয়া ৰাতিপুৱা উঠিয়ে মানে আমি যে সেই চেনী দিয়া চাহকাপটো খাওঁ তও কৰাতো বহুতখিনি অসুবিধা হয় খালি পেটতে আমি যেতিয়া চেনী বোৰ খাই দিওঁ হয়নে? আৰু বিস্কুট খন খালে তোমাৰ চোৱা ময়দাই খালো চেনি ময়দা গোটেই বিস্কুট খাওঁ সেই খালি পেটতে যেতিয়া সেইবোৰ বস্তু পৰিব।
অ, অপকাৰ হব আৰু তোমাৰ যে আমি তাকে ভাবো একে কেন্সাৰ ৰাতিপুৱা যে আমি টুথপেষ্টটো ব্যৱহাৰ কৰো। সেইটো গৈছে প্ৰথম আৰম্ভণিতে সেইটো পেটলে যায় গৈছে। সেইটোৱেতো পিছত বহুত অসুবিধা কৰে ন।
সেইবোৰ তোমাৰ এতিয়া ঘৰুৱা কিছুমান ল'ব পাৰা আমি যেনে আগতে যে কিবা-কিবা সৰুৱা গছৰ ঠানি দি যে দাঁত মাজো হয়নে। সেইবোৰতটো কোনো কেমি নাছিলে কোনো একো ঔষধ পাতি নাথাকে।
অ', নাথাকে, নাথাকে।
যিয়ে হওঁক। নিমখ, হালধি মিক্স কৰিয়ে হওঁক তেনেকে মানে আমি দাঁতটো এতিয়া লাহে, লাহে এনেকয়ে মাজিব লাগিব আগত মানুহৰ দৰেই। তুমি এই টুথপেষ্টবোৰ মানে উ'ম। তেতিয়াহে মানুহে সুস্থ হৈ থাকিব। অ', তাততো এতিয়া বেয়া নহবলে বা ফেন উঠিবলে। অ', কিবা এটা নহয় কিবা এটাটো থাকিবই ন। কেমিকে
থাকিব, থাকিব থাকে তাত সেই অলৰেডি, দি সেইটোৱে।
হয়, দিয়া সেই আজিকালি তুমি সাৱধান নহলে চব ফালৰ পৰা বিপদ।
এতিয়া মই যে তিতিয়া বহি পেলাই শুনি আছো বৰমাজনী কৈ আছে কৈছে এজনী ছো ছোৱালী কৈছে, এতিয়া ঢুকালে হয় মাকজনী কান্দি -কান্দি একে কৈছে। বেহুচ হৈ আছে, এতিয়া মানে ম মহ বিলাকৰ কাৰণে আঠুৱা- চাঠুৱা তৰি পেলাই শুবা গৈছে ন।
উ'ম আৰু গৰম দিনত বহুত সাৱধান হব লাগিব। সৰু, সৰু ল'ৰা -ছোৱালীকো। উ, ম। পানী আহে, এতিয়া লেতেৰা হব বানপানী হব। তোমাৰ এই ডেংগু মহ অ'হ এতিয়াই হ'ব আৰু এতিয়াই
এতিয়া, এতিয়া।
এই দিন উ'ম এই দিন কেইটাত খুব সাৱধান হ'ব লাগিব। হয়, হয়। এই গৰম দিনতে তোমাৰ যিমান যি পোক, পৰুৱা পা মহ' ডাহৰ পা সকলোখিনি এতিয়াই হ'ব। এইকেইটা দিনত খুব সাবধান আৰু মানুহে অলপ, হুম। হয়, হয়।
গোটেই মানুহ বিলাকৰ তাকে কৈছো চাই, চিন্তি আছো দিয়া, ভালে আছো। চোৱা।
অ', দিয়াৰ পিছত কথা পাতিম নহলে হয়, হয় ভালেই দিয়া। হ'ব দিয়া আকৌ খবৰ লম দিয়া তোমাৰ অ' ঠিক আছে দিয়া।